এ খবৰ একদম বঢ়িয়া
গ মোৰ ভালেই কি কৰি আছো এতিয়া
ইউটিউব চাই আছো
অ এতি পৰীক্ষাটো শেষেই হ'ল ন
হা
পৰীক্ষাটো শেষেই হ'ল এতিয়া
পৰীক্ষা শেষ অ পৰীক্ষা শেষ
অ ', এতিয়া কিবা তই কামো সোমাইছ নে
নাই সোমোৱা নাই কামত থাকা হলে মই ইউটিউব চাই বহি থাকোঁ নেকি?
নাই মই সোমাইছো বাৰু কামত কিনো কৰিম আৰু এই এনে কম্পিউটাৰত আৰু অনলাইনৰ কাম বোৰ কৰা যায় যেন কম্পিউটাৰত আমাৰ হেৰি কোম্পানী যিবিলাক জি এছ টি এ ন টেক্স থাকে ন সেইবোৰে মই মানে চি এ ফ কৰো আৰু তেনেকুৱাকে
কি নহ নহ নহ ত ডাইৰেক্ট পাই দি ত চ ভাৰ্ম তাকে বলো ত ডাইৰেক্ট
নাই মই ডাইৰেক্ট পালো মানে মোৰ কানেকশ্যন এটা আছিলে মানুহ এজনে আছিলে ত' তেনেকুৱা কি তেওঁ দিলে মানে।
একেটে ৰিজালটেই দিয়া নাই। হেয়া গ্ৰেজচন।
নাই গ্ৰেজুৱেচনৰ অ' গ্ৰেজুৱেচনৰ ৰেজাল্ট দিয়া নাই। কিন্তু মই মানে তাতে পালোঁ, মানে হেৰি আছিল মানুহ এজননে কৈছিলে মোৰ অৰ্থনীতি অকণমান অসুবিধা আছিল ত' সেইকাৰণে মই কিয় হাঁহি কিয় আছ আকৌ?
নাই নাই নাই, কৈ থাক কৈ থাক।
কি হ'ল?
নাই নাই এনে এনে এনে হাঁহি আছোঁ। পচাছো
মই মানে বুজি পোৱা নাই, কি হ'ল মানে তোমাৰ। কি হল?
নাই এ, একো হোৱা নাই। তই কৈ থাকচোন, শুনি আছোঁ মই।
মাজত য'ক মাৰি আছোঁ নেকি? কেনেকুৱাগে হেল্ল'।
অ', অ'।
অ'। তাৰ তুমি কিবা কৰি আছা নেকি, নে হাঁহিয়ে আছা আৰু কিবা কাম কৰি আছা নে?
অ' নাই নাই নাই, নাই কৰা নাই ইটো ছেছে
ই অ' কি হ'ল বিতুমণ মানে তুমি চচবোৰ চোৱা নেকি?
নাই নাই এইটো ভিডিঅ, ভিডিঅ এটা চাই হাঁহি উঠিছে এ, হেইজে ইন, ইণ্ডিয়া
অ' আচ্ছা, এইকাৰণে ইমান হাঁহি উঠি আছে। মই ভাবি আছোঁ কি হ'ল।
তাকেই।
অ' এনে গেটৰ ত' কি কি দেখা নো?
কিহত?
ইণ্ডিয়াজ গতেলত কি কি দেখাই নো এনে?
তেলেন নহয় অ' লেতেন।
অ' আচ্ছা লেতেন।
চমে, চমে এনেজিত এ, তাত কি কি দেখা ক'ব নোৱাৰি ইয়াত। থলে য়াতে, বেয়া পাই যাব।
অ, আচ্ছা। এইকাৰনেতো, ঠিকে আছে। এই হেৰি শুনচোন, মই ভাবি আছোঁ তাতে ত-তই কাম কৰিবি নেকি মোৰ লগত? মই মানুহ এজন মাম কৈ আছিলোঁ মানে, যদি মোৰ কোনোবা চিনি চিনাকি আছে আৰু। তেনেকৈ সোমাবলৈ
নাই নকৰোঁ দে মই। তই কৰিলচোন ফাষ্ট। নাই, এতিয়া নকৰোঁ, মই পঢ়ি কৰাই নাই আকৌ।
অ' হেৰি, ময়ো পঢ়িম বুলি ভাবি আছোঁ। এ ফৰ্থ ইয়াৰটো, ফৰ্থ ইয়াৰ যে হব নে নহয়, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি পায়?
গুৱাহাটী ইউনিভাৰ্চিটিটো নহয় বাৰু, কিন্তু তাৰে এফিলিয়টড কলেজ যাব।
হ'ব ন? কোনটো কলেজত, আমাৰ মানে হেৰি গেছি ক্লাছত
অ' তাত হ'ব।
মই ল, মই ল'ম বুলি ভাবি আছিলোঁ। এতিয়া এপ্লাই দেটটো গ'ল নে এতিয়াও আছে মানে?
এটা আৰম্ভই হোৱা নাই, আৰম্ভই হয় নাই।
অ' মই কৰিম বুলি ভাবিছোঁ, মোক কবিচোন। মই মানে এতিয়া কিনো কৰিম আৰু, বহি-বহি কিনে মই ভাবি পোৱা নাই, সেইকাৰণে। নাই মই আকৌ ভাবিলো কিনো কৰিম মই, এতিয়া কাম বন নাই আকৌ, তাতে কৰি আছো। কিন্তু তাতে কৰি কেনে মই ভাল লগা নাই, ইমান বেছি এটা। কাৰণ মই যদি অকমান মানে শিক্ষিত হওঁ শিক্ষিত হ'লে আৰু মই টিচিং লাইনত যাব পাৰি ন। আৰু টিচিং লাইনটো আৰু বে বেছি পইচাই হ'ব, সেইকাৰণে। আৰু কি কি ঠাই আছে এতিয়া আৰু?
নহ'লে।
এ যে টিভিত টিভিত চাই আছে নে, মবাইলত চাই আছা?
এই লেপটপত চাই উম, মইতো হেৰীয়ত, এ মামাই দিয়া লেপটপ এই দিছিলে। মেট্ৰিক পাছ কৰিলে দিয়া আছিল যি, বাই পাইছিল এই বাৰ লেপটপটো এতিয়া নতুন এটা ল'লে। তাৰকানিউ পুৰণা টো দি দিছে মোক, হেইটোত চাই আছোঁ।
অ' আচ্ছা। এইটো ভালে চুন তেন্ত তই, এনেকুৱাকে পাই গৈছ ভালে হৈ গ'ল। আৰু তই হেৰি, চাইকেলটো পাই, চাইকেল পাইছিলি নে তই?
নাই, নাই চাইকেল নাপালো।
চাইকেল পোৱা নাই ন? নাই মোৰ মানুহ ওচৰে মানুহ এজনে পাইছে মানে। চাইকেলটো মই ভাবিলোঁ তই পাইছা নেকি। তই আগতে কোনটো স্কুল পঢ়িছিলি নো?
মই, মই চৰকাৰী স্কুলত।
আচ্ছা, মই আৰু প্ৰাইভেটতে পঢ়িছিলো। আমাৰ ইয়াতে ৰঙিয়াত যিটো আছিলে।
অ' নাই ভাই। গৰিব মানুহৰ উ দে নাই
অ' তই হেৰি স্কলাৰশ্বিপ টো পাইছিলি নে। এই হাই চেকেণ্ডেৰী পাছ কৰি কিনে যিটো স্কলাৰশিপটো দে।
নাপালো বেগ লাগছিল বেগ লাগে নাপালো।
অ' আচ্ছা তই স্কুলতো পাইছা নে বাৰু। স্কুটিটো স্কুটি স্কুটি মামায়ে যে স্কুটি দে অ'। মামা যিটো
অ' অ' অ' অ' পাইছো পাইছো সেইটো গ'ম পাইছো। সেখান সেখান চলে ঘূৰি থাকো এতিয়া দিনটো মই।
চলে কিনে
এ বধ্য মজা লাগে। কালি চাৰৰ্ভিচং ডি আনিলো ইতা চাৰভিচং ডি আল কালি বঢ়িয়া যায় দে একদম বঢ়িয়া হৈছে পিনপিনা হৈ গৈছে।
অ' তই তাতে কোনটো পেট্ৰল সোমালি অকশ এই কিবা হানড্ৰেড এটা আছিলে আৰু ই কিবা হেৰি আছিল আৰু টু হান্দেত নে কিবা ই টুয়েনটি তেনেকুৱা আছিল তই কোনটো সোমোৱা ন।
পেটৰোল গ'ম নাপাওঁ। গোম নাপাওঁ তাহতে সিহঁতে যি দিয়ে তাকে ভৰাই দিওঁ।
নাই তাতে লেখা আছে, মই চাইছিলো মানে মই এতিয়া সোমাইছিলো ন তেতিয়া মই চাইছিলো। টুৱেন্টি শুমাব গৈছিলে, ই টুৱেন্টি সোমোৱাৰ পিছত মোৰ গাড়টো ইমান ভালদৰে চলা নাই কিবা জাৰকিং মাৰকিং মৰি থাকে কিবা জাটকা মাৰি থাকে মিৰিকি বেমাৰ হোৱাৰ নিচিনা। কিনো কৰিম আৰু ভাই এইটোৱে।
কেৰাচিন তেল ভৰাও মই কেৰাচিন তেল।
তেনেকুৱা কি সেইটো কৰিব খুজিছে আৰু কি কৰি আছে নাজানো আৰু চৰকাৰে। আৰু আমাৰ উন্নতিৰ ফালে আৰু তোমাৰ গছ গছন নীবোৰ কাটি আছে আৰু তোমাৰ কিবা পেট্ৰলৰ আৰু কিবা হেৰি কৰিব। আৰু আমাৰ বেয়া বস্তুবোৰ ভাল বস্তুবোৰ হেৰি নষ্ট কৰি কিনে আৰু এইবোৰ বেয়া বস্তু কৰিব পাৰিলে হয় ন ভাল বস্তুটো কিয় নষ্ট কৰে আৰু
এ সেই কণ্ট্ৰবাৰ্চী কথা নকবা ন কণ্ট্ৰবাৰ্চী। আমি আমি সেইগিলা দূৰ কণ্টভাৰ্চিৰ পৰা আমি দূৰত আছো অ', তাকেই। বাকী খবৰ কওঁ।
খবৰটো ভালে এতিয়া মই ভাবি আছিলো মই তাতে যাম ফুৰিবলৈ তুমি যাবা নেকি মোৰ লগত।
কোত য
হেৰি গুৱাহাটীৰ ফালে গৈছিলো এতিয়া বাৰু তাতে যাম বুলি ভাবিছোঁ দাৰ্জিলিঙলৈ যাবা নেকি?
দাৰ্জিলিংত।
উম।
পইচা মিলবা নাই হা।
নাই তাতে ইমান ধুনীয়া বতৰ হৈ থাকে মোৰ মানুহ এইজনে কৈছিলে। তেওঁ ক ইমান গৰমত তাতে গৈ কিনে ভাল হ'ব পাহাৰ ভৈয়ামো আছে। ঠাণ্ডা ৱেডাৰও আছে। তেওঁহতে অনুভৱ বিলাক কৈছে মোক এইবিলাক শুনি কেনে মোৰো যাওঁ যাওকে লাগিছে আৰু।
এ নৰো মই ঘৰত ঘৰত দাৰ্জিলিং যোৱাৰ কথা কলে মাৰিব মোক ধৰি কিলাব।
অ',।
এনকে কব আমি বোলো এতে গৰমত মৰি আছো ত দাৰ্জিলিং যাবা আছ এনেকে ক'ব।
মই বেলেগৰ কব লাগিব যা ঠিক আছে দিয়া।
বাকী এই নহয় নহয় তাৰ যে কৰে জবটো যে কৰি আছিলি
অ',।
চু চুটি দিব নেকি তোক?
জৱৰ মানে তেনেকুৱা ছুটি নেদিয়ে কিন্তু তেখেতো ক'ব লাগিব কি মই ইয়াতে যাম তেনেকুৱা কি ফিজটো কাটি লয় সেইখিনি দিনতটো নিদিব।
অ', চেলাৰী কিমানমানান পা
মোটামুটি ফিফটিন মান দিয়ে।
ওআই ভালে চোন।
অ', কিনো কৰিম আৰু কিন্তু ইটোখিনু মোৰ কাৰণে কমেই হয় ন মাহত শেষে হৈ যায়। নাথাকে আছি কিনে
অ', সেইটো হয় অৱশ্যে।
সেইকাৰণে মই ভাবি আছোঁ বেলেগ এটা কামো কৰিম।
বেলেগ আৰু কি কৰবি।
এই কন্টেনক্ৰিয়েচন আমাৰ ইউটিউবৰ বিলাকে চাই আছে চোন বহুত ধৰন ইউটিউবাৰ বিলাকে কনটেট ক্ৰিয়েচনট তাতে বহত পইচা কামাই আছে। তেখেতে সেইটো পেচা হিচাপে লৈ লৈছ এইটো তুমি সেইটো চাইকেনি হাহি আছিলা।
সৌৰৱজশী ব্লক
অ', তেনেকুৱা গটুঙো সেই সময় চাই কিনে আহি আছিলা ন তে সেইকাৰণে ভাবিছো তে ল সেইটোয়ে লওঁ আৰু এটা বেলেগকে হৈ যাব মোৰ কাৰণে।
কোনটো মানে বনাবা
ত' ভাবিছো মানে কমেডি টাইপ বা কিবা এডুকেশ্যনল টাইপ তেনেকা বনাম আৰু
আচ্ছা।
সেইটোতো বনো পধুটো মই শিকিছো বাৰু ইউটোৰ পৰা শিকিছোঁ। স ভাবি আছো সেইটোও কৰো নেকি কৰিলে ভালে হ'ব ন।
অ, আৰু তোমাৰ তাতে বতৰটো কেনেকুৱা?
অ, গৰম, গৰম মই সে, সুধিছিলো তুমি বহুমীয়া পইচা ইনকাম কৰা হৈ যোৱা নেকি?
শুই, শুই, মানে, মানে শুই থাকি মানে, মানে কাম কৰিব খোজা নেকি, পইচা মানে উপাৰ্জন কৰিব।
পৈ, থ, কিনে আৰু কেনেকৈ হয়। কিবা অনলাইন কিবা ট্ৰেইনিং চিষ্টেম আছে নেকি? মানে
তুমি খালি খুলেই হ'ল আৰু অলপমান তেল আৰু ঢাৰি এখননিলে হ'ল।
হা
এ, মানে শুই থাকিলে হ'ল তুমি। আহ, তুমি, তুমি কে
সেইটো, সেনেকুৱা হৈ যাব আৰু তুমি খালি শুই থাকিলে হ'ল। থাকিনে ভালি আৰু তেলৰ জোগাৰ কৰিলোৱা। বাকী মই আছে।
কি, কি কোৱা বাৰু, কোৱা বাৰু কি কৈ আছা?
ব, বুজানে নেকি শব্দুল্ল জে নেকি মোৰ।
অ, নহয় কিবা শাড়ী আৰু তেলৰ কথা কৈ আছিলা ন, তুমি।
অ, তাকে, তাকে ধাৰি ধঢাৰি তেল নাখিলে হ'ল বাকী মই, মই স, লৈ যাম।
দিয়া ঠিক, ঠিকেই আছে দিয়া। তোমাৰ কথা ভালে লাগিল দিয়া। দিয়া।
উ।